হেল্ল'
শুনিছা
শুনিছোঁ। শুনিছোঁ বাকী তুমি একেইদিন ক'ৰবাত ফুৰিব কৰিব গৈছালা নেকি।
এইকেইদিন তেনেকে ফুৰিব কৰিবব যোৱা নাই বাৰু আগতেই যোৱা।
যোৱাৰ ক'ত গৈছিলা তুমি। মানে এইটো আগৰ বাৰত।
ইয়া আগৰবাৰ মানে এই নৱেম্বৰ মাহতে যোৱা কামাখ্যা গৈছিলোঁ।
অ কেনেকোৱা পালা ঠাই।
বহুত ধুনীয়া লাগে তাত দেই ই মাৰ দৰ্শন কৰি পেলাই আমি এইটো মানে ৰাতিপুৱা চাৰে তিনটামান বজাতে যোৱা তাৰ পিছত গোটেই দিনটো ৰখি ৰখিহে সন্ধিয়া সাতটামান বজাতহে পানী খিনি যে অ ভিতত থকা লিংগটোপা যে পানী খিনি যে ওলাই সেইখিনি কি পানী বুলি। কয় অদ্ভুত যে সেয়া সেইখিনি চুইে দিছো আৰু মানে।
অঁ। বাক যাতায়াত ব্যৱস্থাটো কেনেুৱৈ আছে মই যো ৱা নাই বাৰু আজিলৈ তোমাৰ পৰা কথাটো জানি কিনে মই যাম চাগে বা। বাকী যাদায়াদটো কেনেকুৱা আছিলে কিহত গৈছিলা তুমি।
আমি ঘৰৰ গাড়ীলৈ গৈছিলো।
অ পৰাায় ফেৰ্ত গৈছিল মে
উম নাই নাই লাইন বাছত গলে অকমান অসুবিধা হয়। মানে অসুবিধা। নহয় বেলেগে যাব পাৰে কিন্তু মানে মই মানে ইমান ভাল নাপাওঁ যে লাইন বাছত ট্ৰেভেল কৰি পেলাই সেইকাৰণেহে গৈছিলো ইয়াত।
বাকী প্ৰাকৃতিক পৰিৱেশটো কেনেকুৱা আছিলে তাতে।
বহুত ধুনীয়া পুখুৰীটো আছে তাত মাছ কাছ আকৌ বান্দৰ ভেকৰ কথাটো কবই নালাগে আমি যি দিওঁ তাকে খাব আৰু ভালকে বচাই ৰাখিব লাগে কিন্তু দেই ফোন চোন বিলাক নহলে আকৌ ঘপকে মানে আমাৰ পৰা কাঢ়ি আজুৰি লৈ যাব পাৰে।
অ অ বান্দৰ বিলাকেনে বেলেগ বস্তু কিবা।
বান্দৰ বিলাক বান্দৰ বিলাক বহুতো সৰু সৰু পোৱালিও আছে সিহঁতে চিপছো খায়।
দিছিলানে চিপচ।
নাই আমি বিস্কুট খাইছিলো যে সেয়াহে দিছিলো আকৌ কল চল তাত ফলহে দিয়ে সেয়াহে দিয়া যায় সিহঁতক।
অ অ বাকী সিহঁতে চুৰ কৰি খাব পাৰি কিন্তু ন বেগৰ পৰা লৈ কিনে। মানে মই যাম বুলি ভাবিছিলো তোমাৰ আৰু কথাটো। সুুধিছো কেনেকুৱা কি।
অ ভালে কৰিলা যাব পাৰা বহুত ধুনীয়া জেগা। আকৌ ঘৰৰ পৰিয়ালৰ লগত গলে মানে ভাল আৰু বেছি।
বাকী আৰু নেক্সট প্লেম ক'ত লৈছা।
এই ইমান গৰম পৰিছে ক'তো যাবও মন নাই কিন্তু মানে ঠাণ্ডা জোগাত যাব পাৰি হ'ল বুলি।
এনে ঠাণ্ডা জেগাত কি যাম বুলি ভাবিছা। দাৰ্জিলিং।
চেৰাপুঞ্জী দাৰ্জিলিং এনেকুৱা ধৰণৰ আৰু।
দাৰ্জিলিং তেতিয়া যাব পাৰিব বতৰটো বিশেষকৈ ইমানো গৰম হোৱা নাই বাৰু এতিয়া।
অ এই আমাৰ লগকেইটাৰ মানে মানে বনাই আছে সিহঁতে প্লেন এটা বনাই আছে, চেৰাপুঞ্জিবোলে ফুৰিব যায়। সিহঁতৰ কথাটো কৈছে মই শুনিহে আছো, কাৰণ আমাৰ লগৰ কেইজনী গলে সেই এতিয়া আমি ধৰ যাব পাৰিম হয়।
হয়।
উম।
বিশেষকৈ আমাৰ অসমতো বহুত ধুনীয়া ধুনীয়া জেগা আছে, যিহেতু আমি এতিয়ালৈ ফুৰিব কতো যোৱা নাই বাৰু। ওচৰ পাজৰে ক'বাতাব ফাব পাৰি নাই আগত। কি জেগা আছে তুমি ব তেনেকুৱা কিবা কথা শুনিছা নেকি এনেকুৱা কোনোবা ভাল জেগা আছে কিবা
কাজিৰঙা গৈ ছিলো মই বেছি দিন হোৱা নাই উ ফেব্ৰুৱাৰী মাহত গৈছিলো এক তাৰিখে
অ ফেব্ৰুৱাৰীত গৈছিলা ন নেক্স টিপ টো কেতিয়া প্লেন কৰিবা তোমালোকে এইটো তোমালে ভাল পোৱা নে? কিবা নদী পাৰত।
অ' এই খানা এটা খোৱাৰ কথাও আছেই নহয়জ আমাৰ শিৱকুণ্ডৰ ফালে খানা খাম আমি।
শিৱ কুণ্ড
আহ, উম। এ আমাৰ ভাল কিন্তু মানে বস্তু খিনি লৈ যাবলৈ কাৰণে অকণমান হেৰি হয় গাড়ীখনৰ প্ৰয়োজন হ'ব, কাৰণ আমাৰ এতিয়া লগৰ গোজেইকেইজনী তাতে স্কুটিহে আছে গাড়ীতটো নাই। এনে-এনেই ঘৰত গাই আছে কিন্তু আকৌ মাহতে নিব দিয়ে নে নিদিয়ে সেইটো ইমান ঠিক নাই হয়। বাকী মানে, মানুহেইজন যাতটো আমি স্কুতিত যাব পাৰিম কিন্তু আকৌ বস্তু খিনি বনাই কৰি পেলাই নিবলৈ কাৰণেতো গাড়ীখন লাগিবই।
সেটো হয় বাৰু।
উম,
ঘৰ পৰা যদি গোটেইবিলাক বস্তু কিবা এটা কৰি লৈ যাব পাৰি, চাব লাগিব কিহত কেনেকে নিব পাৰো। বাৰু আমি ল'ৰা যদি তিনি চাৰিজন যাওঁ নিব পাৰিম কিবা এটা কৰি কিনে হলেও।
আহ, লৰা মানুহ থাকিলে ভাল অকনমান মানে তোমালোকে হেল্প কৰি দিব পাৰিবা ন, আমাক সৰু-সৰু বস্তু বিলাকত এতিয়া আমি চব বস্তু এতিয়া কৰিব নোৱাৰিম যে অকলে।
অ' সেইটো হয় বাৰু। বাকি ইনে কোন কোন জাম বুলি কৈছে তোমাৰ লগত।
আমি এয়া বর্ষা তাৰপিছত ঋতু আকৌ প্ৰতিষ্ঠা তাৰপিছত মই আমি চাৰিজনে উওলাই আছো বাকীও যদি কোনোবা যায়, তেনেহলে ওলাব পাৰিব।
উ, কাৰো থাকিল চাবলৈ কেনে
আহ, শিৱকুণ্ড তুমি আহিছা নে আগৰ ইফালে।
গৈছো বাৰু বেছিকে মই চোৱা নাছিলো বাৰু।
আমিতো শিৱ শিৱৰাত্ৰি যেতিয়া পাতে তেতিয়া ৰাতি ৰাতিও যাওঁ মানে, বহুত মানুহ থাকে ন তাত ৰাতিও মানুহ থাকে তাত খানা বনাই খায়, যে আমাৰ পৰিয়াল মানে যায় আৰু ঘৰতে সিচি বনাই লৈ যায়। তাৰপিছত তাত খায়গে।
অ' তাৰপিছত এ কি কয় চাহ বাগান আছে নেকি বাৰু।
অ' চাহ বাগান আছে ওচৰতে আছে মানে চাহ বাগান কেইখন পাৰ হৈ পেলাই শিৱকুণ্ড ফালে যায়।
অ' পোৱা যায় নহ'লে। আৰু এনেকে পাৰ্ক -চাৰ্ক বিলাকত কৰি ভাল পোৱা নে নোপোৱা।
পাৰ্ক চাৰক মানে আমাৰ ওচৰতো হৰ্ণবল পাৰ্ক আছে তাতো মানে গৈয়ে থকা যায়, সেইখন মানে একদম বহুত কমন হৈ গৈছেগৈ তাৰপিছত নিজৰা পাৰ্ক কিন্তু বহুত দিন হ'ল, দেই যোৱা নাই সেইফালে জাগিৰোডৰ ফালে।
নিজৰা পাৰ্ক ন
উম,
আমাৰ ওচৰতে এটা আছে ভিলেজ লাইফ বুলি তাতো যাব পাৰে।
অ' জানো গম নাপাওঁ কিন্তু দেই তোমালোকৰ সেইফালে কি আছে, এতিয়াহতো তোমালোকে গম পাবা হয়।
অ,
কবা কেতিয়াবা তেনেকে ফুৰিব যাব পাৰিম একেলগে।
অ', বাকী তুমি ভাত পানী খালো বাৰু, তুমি?
আমিও খালো বাৰু
ভাত খোৱাতটো সময় হৈ গ'ল বহুত এ তিনিটা এতিয়া আমি বাৰটামান বজাতে হালো এতিয়া চাহ খাম চাগে অলপ দেৰিকে
অহ অ
নহ'লে বাহিৰত গৈ কিবা এটা খাই দিম
অহ
বাকী তুমি ট্ৰেভেল কৰি ভাল পোৱা নে বেয়া পোৱা
ট্ৰেভেল কৰিয়ে বেছি ভাল পাওঁ মই
হ
অ মানে জেগাবলাক এক্সপ্লৰ কৰিব লাগে হয়
সেইটো হয বেলেগে নতুন নতুন কথা জানিব পাৰা আক
অ এটাই জীৱন আকৌ পিছত বোলে পিছত ঘূৰিম যেতিয়া পইচা ঘটিম তেতিয়া ঘূৰিম ঘূৰিমৰখি থাকিলে মানুহও বুঢ়াই হৈ যাবচোন
সেইটো হয়
উম
বাকি বাহিৰা ঠাইলে যাব মন আছে নেকি মানালী মনালি গোৱা
অ পাৰি পাৰি একদম মনালী গোৱা সেইবিলাকতো আশাই কৰিব নোৱাৰি ওচৰতে ইমান ভাল ভাল জেগা আছে সেইখিনিয়ে ঘূৰি হোৱা নাই বাকী ইমান দূৰলৈ যাব দিবনে ঘৰৰ পৰা আমাক
দিব পাৰে দুদিনমান ৰিকোয়েস্ত কৰিলে ঘৰতে পইচা পাতি অলপ খৰচ হব তাৰপিছত বাকী যাওতে চাই পাৰিবা
আহ মানে লগৰবিলাকৰ লগত যদি বহুত কেইজনী মানে যায় তেতিয়া তেনেকে যাব দিব কিন্তু মানে দুজনী তিনজনী সেনেকে যাব নিদিয়ে আৰু
আৰু এটা কথা তুমি আজিলৈ ৰেল জাৰ্ণি কৰি পাইছা ন দূৰলৈ
ৰেল জাৰ্ণি সেই মই সৰুতে থাকোতে কৰা আৰু দেই বহুত দিন হ'ল নাই কৰা
কত গৈছিলা তেতিয়া তুমি
এ কাম কামৰূপ নে কামপুৰ সেইফালে গৈছিলো
আমৰ
উ
কিবা চাব গৈছিলা নে নে কোনোবা ঘৰত
এ সৰু আছিলো কাৰোবাক ঘৰলেহে গৈছিলো দেই ইমান মনত নাই মোক মানে এতিয়া পেহী সেয়ে কয় থাকে
অ
তুমি কলে কৈছা মানে ফুৰিবলৈ কাৰণে অ
মই গৈছিলো ট্ৰেইনত শিৱসাগৰ গৈছো ডিব্ৰুগড় গৈছো তিনচুকীয়া
অ
কেইদিনমানৰ আগত মই গৈছিলোঁ বঙাইগাঁও গৈছিলো
অহ অহ কি খেলা তুমি
মই ফুটবল খেলোঁ
অহ অহ শিৱসাগৰতো উম চোৱা জেগা কি কি আছে নো অ অ
নৰ্মেল যোনবিলাক কিতাপত দেখা হৈছে তলাতল ঘৰ, ৰংঘৰ জয়দল, শিৱদল
মই গৈছো বাৰু শিৱসাগৰ কিন্তু মানে মই হেৰি যোৱা নাই ডিব্ৰুগড় এইটো তিনিচুকীয়া এইটো চাইডে মানে গৈ পোৱা নাই
অ চাব যাব পাৰা হলে ভাল ভাল আ
উম সময় সুবিধা মিলিলে যাবই লাগিব অ
মানে টা এ লৱাৰ মানে কি যোন ধৰি লও আমাৰ নিম্নজনী লৱাৰ মানুহ যে তাত নলবাৰী চলবাৰী থকা মানুহখিনি এই ওপৰৰ‌ চাইদৰ মানুহখিনি অলপ ভাল আছে মানে ব্যৱহাৰো ভাল আছে কথাটো বহুতো ভাল আছে
অ আৰু বহুত মানে উচ্চ মানে উচ্চ শিক্ষা যিমান বিলাক মানে আমাৰ অসমৰ গোটেইবিলাক সেইফালে মানুহবিলাক বেছি আমাৰ ইয়াতকে
ব্যৱহাৰো ভাল আছে তাতে
মানুহবিলাকৰ মানে স্বভাৱটো কেনেকুৱা হয় সেইটো নাজানো কিন্তু মানে শিক্ষাৰ ক্ষেত্ৰত মানে আমাতকৈ বেছি উন্নত আৰু ভাল ভাল মানে অ ভাল ভাল মানে কলেজ আৰু সেইবিলাক মানে তাত তে আছে ন
নে ডিব্ৰুগড়তো চায়দটো মানে কি এই পঢ়া শুনা ফালো আছে তাৰপিছত খেলা ধূলা ফালৰ পৰাও আছে
খেলা ধূলা মানে চব ফালে মানে সিহঁত উন্নত আৰু আমাতকে মই মানে যিমান খিনি দেখিছো আৰু
বাকী ভালেনে তোমাৰ?
অ ভাল দিয়া উম উম ভাল মা হতৰ খবৰ ভাল তোমাৰ
ভালে
উম
দিয়া কেতিয়াবা লগ পালে যাম ছাগে সেইফালে ফুৰিব কাৰণে
অ আহিবা এ আমি খানা খাম নহয় তোমালোকেও আহিব পাৰিবা দিয়া
অ
উম
দিয়া হ'ব দিয়া নহ'লে
দিয়া দিয়া হ'ব দিয়া হা এতিয়া মই কিবা এটা কৰোঁগৈ মানে ৰাখো এতিয়া
অ
অ